হেল্ল'।
হেল্ল'। হেল্ল'।
অও। অহ, হেল্ল'।
কি হ, কি হৈছে এতিয়া? হে-সে হয়নে নহয় চবজী?
নহয়, ভাত খালি নে নাই? ভাত খালো অ। তই খালি নে? খালি নে ভাত? এ আমাৰ বনুৱাএ নাই। অহ, হেল্ল'। এঘাৰটা আঠ। কওঁক।
ত এইখিনি চব্জি নহয়।
নহয়। এ খোপা আমাৰ বাকলি।
তাকে আমৰ বাকলি।
অ', সন্দেহ কৰি থাকে মোক।
তাকে। এ তোমালোকৰ এতিয়া হেৰি নহয় স্কুলটো বন্ধ।
আহ।
মানে ফুল বন্ধ দিছেনে নে ক্লাছ গোটেই মাহটোৱে ক্লাছ কৰিব?
এঘাৰ তাৰিখলৈকেহে ক্লাছ কৰিব। তাৰপিছত বন্ধ।
আজিকেই তাৰিখ?
সাত তাৰিখে।
আঠ ন দহ এঘাৰ। এইকেই দিন যাবা নাই?
যাম কাইলৈ পা ছাগে। গৈও ভাল নাই হোৱা উম।
উম।
কেলে সুধিছেনো?
সুধিছো কথা এটা তাৰপিছত বন্ধ।
আহ।
তাৰ পিছত ক'ৰবাত যাবা নে কি?
কি?
তাৰ পিছত ক'ৰবাত যাবানে নে ঘৰত থাকিবা?
ঘৰতে থাকিম।
কলৈকো নুযোৱা? ফুৰিবাই ঘূৰিবলৈ কতো নযোৱা?
নাযাওঁ ক'তো।
উম। পাৰ পিছত মা কলৈ গ'ল?
নাই ক'ত গ'ল নাজানো।
উম। তাৰ পিছত পঢ়া শুনা। পঢ়া শুনাতটো অলপ পিছত হ'ব নে?
উম, দুটামান বজাৰ পা হ'ব।
তেনেকে দুটা মজা হয় হ'ব।
বাৰটা ত্ৰিশৰ পৰা সচাগে বাৰটা ত্ৰিশৰ পৰা আহে আগি বাৰ
মোৰ বাৰটাৰ পৰাই বাৰটাৰ পৰাই হৈ বাৰটা বাৰটা।
ডাঙৰ ডাঙৰ পঢ়িব লাগিব।
উম, না।
এটা দুটা তিনিটা। তিনিটা বজালৈ।
উম দিনটো ইমান দীঘল।
বাৰটা বা তিনিটা লৈকে পঢ়িবা।
দিনটো ইমান দীঘল।
হয় নেকি?
উম, হয়তো।
কেইলে ইমান দীঘল জানি দিনটো।
ছুটি হ'ল নহ'লে।
তুমি খানা খাব কাৰণে চেঁচা যোৱা কথা আছিলে?
উম।
এতিয়া বতৰে ডাউন।
মজাহ।
কি ধুনীয়া আছে চে-চাৰিমাহ মানুহ হৈছে।
উম। আপোনাৰ লগত যাম বুলি আপোনাৰ লগত যাম বুলি ভাবিলোঁ যে সেইকাৰণে এনেকুৱা হৈছে।
তেকেই।
কি মজা লাগিছে, ভালেই হৈছে।
এনে গোটেই বতৰ চতৰ দা হেৰি কেচা ঠাণ্ডা।
ভাল লাগিছে নে বেয়া লাগিছে এতিয়া? হু, আপোনাৰ?
খং উঠিছে।
মোৰ ভাল লাগিছে। কেনেকে বুজাম কিমান ভাল লাগিছে। অমা
কি আহিছে?
গৰু।
গ, গৰু দেখিলে ভয় পাইনে মানুহ।
ভিতৰত সোমালহি গৰু।
আমাৰ কি যে মানুহ। দেখিলোঁ মানে জাত নাই।
ভিতৰত সোমালহি আকৌ।
নিজেই গৰু।
এই চব কথাতে মোৰ খং উঠে কিন্তু। নিজে কি? আচলতে গৰুৱেহে গৰু লগ পায়।
গৰু নহয় তুমি গাধ।
এয়াই গাধৱে গাধক পায়।
উম। তাকেই।
হয়।
ফুৰিবলে যাওঁ ব'লে।
কি?
ফুৰিবলৈ যাওঁ বলা বন্নাত।
নাযাওঁ।
কিয়?
কলোনো না।
হুম?
কলৈনো যাম?
এনেই একবাক ঘূৰি আহিম, এনেকৈ এনে ঘূৰি আহিম।
কেনে?
হেৰিলে যাওঁ ব'লা।
কলৈ?
হ'মষ্টে। দল বদ্ধ যে।
নাযাওঁ।
মায়ে নিদিয়ে।
সেইটো এদিন যাবা একো ন নয় বন গোটেই বন্ধ এদিন গ'লে একো নহয়।
কব আপুনি।
কব লাগিব।
বি তাৰিখ, নাই এখামোৰ কতও জ নাই বুলি কৈছো। উম।
মই মই এনেকে শুই আছো গৰু এ আহি নাপালেহি নহয় এতিয়া মা সোমাইছে মই গৌ বুলি মাকে পিটিব লাগ লৈছো।
দে মাকহ। সকল নাতিলে মা দি।
বিছ তাৰিখৰ পৰা টউচন যান হব।
কি?
বিশ তাৰিখৰ পৰা টিউচনো নাই নহয় বোলো।
টিউচন কি?
এটা।
একেবাৰে।
একেবাৰেই।
পঢ়া শেষ নেকি?
ইয়েছ।
মানে, হাফেলিলৈকে যিখিনি লাগে।
অ'।
সেইখিনি পঢ়া হল বাকীখিনি ষ্টে পৰীক্ষাৰ আগত চাবহি।
আচ্ছা অ' টিউচন নকৰে?
নকৰে মানে বিশ তাৰিখলৈকে গৈ পেলাই চবকে আহিছে মানে এ এদিন কৰিছা বুলিহে বাকী আমাৰ লগত চবকে আহিলে দলিহঁতৰপাত হৈৰি গলো দেখোপাকে।
আহ।
আকৌ ত্ৰিশ পৰীক্ষালে মানে বিশ দিন মান আছে আৰু তেতিয়া আহিব।
আচছা। তেনেকুৱা কথা নেকি?
উম।
উম।
ম নেকি গা বোল যাবি নেকি?
বাকি যাবা নেকি?
মা কত? লোক ক মেন্দ এবাৰ কল।
ধোন চাহজাৰ দিবলৈ সিজা না ককা উ ওপৰত থকা চাহজাৰটা মিলিয়াই দেখোন। এই উপ সেইটো আৰু এটা আছে। নিবি বেলেগ বান
হেল্ল'
অ ক কথা ব জন